অঁহ', -শুনিছ?
শু-শুনিছো। তই শুনিছ?
অঁ-অঁ', - শুনিছো। ক?
কি' ক' কি' কৰিচ ন? আছো ৰ' এনেই। তই?
মই এই ভিডিঅ' এটা চাই আছিলো ৰ'।
কিহৰ ওপৰত নো?
এই কিবা এডুকেশ্যনেল ভিডিঅ' এটা চাই আছিল।
অ' আমাৰ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা গম পাইছ নে? মানে এন এ পিৰ কথা।
অঁ-অঁ, গম পাইছো সেইটো। সেইটো তোৰ হেৰি কি কয়- এতিয়াতো আমাৰ এন এ পিৰতোৰ ইমপ্লিমেন্ট হৈ গৈছে নতুন বস্তু আৰু। আৰু এই- জানাৰ মতে জান মতে এন এম পিৰ ভিতৰত তোৰ অ' বিভিন্ন ধৰণৰ চাবজেক্ট- নতুন-নতুন আহিছে। প্লাষ্ট তোৰ হেৰি অহ', - কি কয়, অহ', -। মানুহবোৰে এতিয়া গ'ল এয়াও ল'ব পাৰে। আৰু ডিগ্ৰীৰ ক্ষেত্ৰত বা অঁ' বহুতখিনি চেঞ্জ হৈছে মানে ডিগ্ৰীৰ ক্ষেত্ৰত আৰু তোৰ পষ্ট গ্ৰেজুৱেটৰ ক্ষেত্ৰত মানে।
উম, হুম মানে মেইনটো এন এ পিৰ উদ্দেশ্য বিলাক হেৰিয়ে ন' ডিজি শিক্ষা আৰু প্ৰযুক্তিৰ মানে ব্যৱহাৰ বৃদ্ধি কৰাৰ কাৰণেও হয় আৰু যি বোৰ আমাৰ শিক্ষাৰ্থী সেইবিলাক যাতে আত্মনিৰ্ভৰশীল হয় বা মানে দায়িত্ব শীল হৈ নাগৰিক এটা যাতে হ'ব পাৰে সেইটোৰ ওপৰতে আমাৰ এন এ পি টো কৰা গৈছে।
অঁ অঁ' সেইটোতো হয়য়েই। লগতে তোৰ এতিয়া মানে এন এ পিৰ জৰিয়তে তোৰ টোটেল ছাত্ৰ-ছাত্ৰী খিনিক অকল পঢ়াৰ ক্ষেত্ৰতে নহয় মানে অকল যে কিতাপত যি আছে সেইখিনিত গুৰুত্ব দিয়া সেইটো নহয়, সিহঁতৰ স্কিলচ খিনিও যাতে অলপ হওক বা ভকেচনেল ট্ৰেইনিং এটা কৰাই যোনটোত মানে সিহঁতে প্ৰেক্টিকেলি বস্তু কিছুমান কৰিব পাৰে সেইটো এটা ভাল কথা হৈছে মানে। তাতে সিহঁতৰ সেইখিন
হেল্লো'। হেল্লো'। হেল্লো'। হেল্লো'। তোৰ মততো অহা নাই, হেল্লো'। হেল্লো'। হেল্লো' শুনিছ?
হেল্লো'।
হেল্লো' হা হা, তোৰ মততো অহাই নাছিলে একদম।
অঁ অঁ' কিবা হৈছিলে, কওক?
অঁ। নাই নাই, এই নাই এন এ পিৰ কথাই পাতি থকা গৈছিলে ন' তই কিবা কৈ আছিলি।
অঁ অঁ' মই অঁ' কৈছিলো যে এতিয়া মানে তোৰ স্কিলছ খিনি বেছি কৰাৰ সেইটো অঁ' ফকাচটো কৰিছে মানে কি মানুহবোৰৰ স্কিলচ বেছি বাঢ়িক বা সেয়া
উমঁ' হুম আৰু এন এ পিটো মূল বৈশিষ্টয় মানে নতুন শিক্ষানীতি গঠন কৰাৰ কাৰণেই হয়। আৰু বিশেষকে আমাৰ মাতৃভাষাৰ যিটো আমাৰ অসমীয়াতো যাতে শিক্ষা চবে ল'ব পাৰে। মানে প্ৰথম শ্ৰেণীৰ পৰাই যাতে সকলো শিক্ষাৰ শ্ৰেণীকে যাতে আমাৰ মাতৃভাষা মানে প্ৰদান কৰা যায়। সেইটোৰ ওপৰতো আমাৰ গুৰুত্ব দিয়া হৈছে এনে পি।
অঁ অঁ' সেইটো বুজিছো বাৰু। অঁ' তাৰে বাহিৰে এনে তই কি ভাব এনে পি অঁ' ভাল কৰিছে নে বেয়া কৰিছে?
আচ্ছা' এনেকেই সুবিধা বহুত আছে মানে চাব গ'লে শি ক্ষাৰ মানে মান উন্নত হোৱা বুলি ক'ব পাৰি বা শিক্ষাৰ্থীসকলে নিজৰ এটা মানে অকল শিক পঢ়াৰ ক্ষেত্ৰতে নহয় বি বাকী বেলেগ ক্ষেত্ৰত টো আগবাঢ়ি যাব পাৰে সেইটো যিটো আগতে নাছিলে। এনেতেই তাত কাৰণে সুবিধাজনক বুলিয়ে মই ভাবো। কাৰণ বিভিন্ন ক্ষেত্ৰত কিছুমানৰ অকল পঢ়া বুলি নহয় কিছুমানৰ ডান্স কৰি ভাল পায় বা যি কোনো আৰু যিকোনো কলা কৰিয়ে ভাল পায়। ত' সেই সেইবোৰতো যাতে সমানে আগবাঢ়ি যাব পাৰে। কিছুমানে ধৰ অকল পঢ়া নহয় গৱেষণা বা মানে এই আহ' বস্তু বিলাক বনাই ভাল পায়। ত' সেইবোৰো কৰিব পাৰে মানে আধুনিক প্ৰযুক্তিৰ মানে ব্যৱহাৰটো বহুত বৃদ্ধি পা-পাব পাৰে সেইটো হিচাপত ভাল হৈছে।
অঁ অঁ' সেইটোতো হয়য়ে। আৰু লগতে এতিয়া তই যদি চাবলৈ যাও এই এন এ পি টো যে এতিয়া বদলিছে এইটো কাৰণৰ কাৰণে এতিয়া যোনটো আমাৰ শিক্ষাৰ এটা কোৱালিটি অফ এডুকেশ্যন যোনটো আমি কওঁ সেইটো বহুত খিনি বদ অ উন্নত ভাৱে আহিছে মানে। আৰু তাইৰ লগত মানুহবোৰৰ এই যে বুলি কাৰোবাৰ যদি ডান্সত ইন্টাৰেষ্ট আছে বা কাৰোবাৰ যদি গানত ইন্টাৰেষ্ট আছে বাোব কোনোবা বেলেগ পিনে সেইখিনি ক্ৰিয়েটিভিটি খিনি আনি আছে আমাৰ ছাত্ৰ ছাত্ৰী এনেকুৱা নহয় যে অকল কিতাপ কিতাপ কিতাপ পঢ়িয়ে যাই আছে, ত সেইবোৰ টো ভাল হৈছে, লগতে আমাৰ এতিয়া কাৰোবাৰ যদি বোলে ইকনমিক্সতো ইন্টাৰেষ্ট আছে। হোম চাইন্সত ইন্টাৰেষ্ট আছে ত' তেওঁ দুটা চাবজেক্ট একেলগে ল'ব পাৰে। ত সেইখিনি দিছে যে এনেকেই সেইখিনি বহুত ভাল কাম এটা কৰা গৈছে। লগতে ছাত্ৰ ছা ত্ৰী সিহঁতে বিভিন্ন বস্তু একেলগে শিকিব পাই আছে আৰু সিহঁতৰ সেই নলেজটো বাঢ়ি আছে। যোনটোৰ কাৰণে সিহঁতে নিজক গঢ়ি তুলিবলে ভাল হৈছে মানে।
হম হম আৰু তাৰোতো মানে নতুন শিক্ষানীতিৰো আমাৰ পাঁচ বছৰি পাঁচ বছৰৰ যিটো আমাৰ ফাউণ্ডেশচনেল ষ্টেজ বুলিয়ে কয়, ত তেনে কুৱা বা তিন বছৰীয়া চাৰি বছৰীয়া এনেকুৱাও বহুত কেইটা ভাগতে ভাগ কৰি লৈ গৈ লোৱা হৈছে নহয়, ধৰ যেনেকে তিনি বছৰ মানে তিনি বছৰত প্ৰাথমিকৰ পৰা আমাৰ প্ৰাক প্ৰাথমিক বুলি কয় ন অসমীয়াত। মই তাইৰ লগতে ক্লাছ ওৱান টু বা তিনি বছৰত হেৰি তিনি বছৰত ধৰ তৃতীয়ৰ পৰা আমাৰ পঞ্চম শ্ৰেণীলৈকে ত' সেই হিচাপত মানে ষ্টেজ ৱাইজটো ভা ভাগ কৰি লোৱাত আচলতে ভাল হৈছে। যাতে সকলোৱে যাতে সমানে শিক্ষা খিনি পায়।
উম হুম হুম সেইটো সেইটোতো বাৰু ঠিকে ভালে হৈছে। আনকি অঁ তোৰ অঁ তাৰে বাহিৰেও যদি চাবলৈ যাওঁ এতিয়া ডিগ্ৰীৰ সময়ত বি এ কৰাৰ সময়ত বহুত এনেকুৱা ছা ছাত্ৰ ছাত্ৰী থাকে, যোনে মাজতে এৰি দিব লগা হয়। একব ছৰ কৰি এৰি দিলে, দুইবছৰ কৰি এৰি দিলে, তো সিহঁতৰ কাৰণেও এতিয়া ভাল হৈছে যে সিহঁতে এবছৰ কৰিলেও চাৰ্টিফিকেট পাব, দুই বছৰ কৰিলেও ডিপ্ল'মাৰ চাৰ্টিফিকে পায়, আৰু যদি সিহঁতে পিছলে আ কৌ জইন কৰিব খোজে সিহঁতেক আৰম্ভণিৰ পৰা জইন নকৰিতে মাজত জইন কৰিব পাৰে। তেনেকে দুই বছৰ কৰিলে থাৰ্ড ইয়েৰটো নকৰিলে, থাৰ্ড ইয়েৰটো আৰু দুইবছৰ পিছত কৰিব পাৰে। ত' সিমান খিনি যে ফ্লেক্সিবিলিটি এটা দি দিছে। এনে পি মানে এডুকেশ্ব নে আমাৰ ইয়াত ত সেইটো চৰকাৰে মানে বহুত ভাল কৰিছে মানে, ত'
অঁ, সেইটোৱে। আৰু তই যিটো ক'লে এবছৰ দুই বছৰ কৰি এৰি দিব পাৰে আকৌ পঢ়িব পাৰে। ত' সেইটো ক্ষেত্ৰত আৰু এটা বস্তু ভাল কি আমি এতিয়া আমাৰ যদিও চ ডিগ্ৰী বোৰ ডিগ্ৰী অ মানে বছৰটো বঢ়াই দিছে, চাৰি বছৰীয়া কৰ্চ কৰি দিছে। তথাপি এটা বস্তু ভাল হৈছে কি আমি চাৰি বছৰে ডিগ্ৰীটো কৰি আমি এম এ যিটো এম এৰ যিটো কৰ্চ থাকে আমি সেইটো এবছৰতে কমপ্লিট কৰিব পাৰো। আৰু যদি আমি ডাইৰেক্ট চাৰি বছৰীয়া কৰি কেনে তাৰ পিছত আগতে মানুহে পি এইচ ডিৰ কাৰণে বহুত পঢ়িব লগা হৈছিলে। যি টো এতিয়া এনেতে সেই কাৰণে নালাগে, আমি চাৰি বছৰীয়া কৰ্চ কৰি উঠি আমি ডাইৰেক্ট পি এইচ ডিত এপ্লাই কৰিব পাৰো। ত সেইটো হিচাপত যিবোৰে পি এইচ ডি ষ্টুডেন্ট হ'ব খোজে বা পি এইচ ডি কৰিব খোজে সেই ষ্টুডেন্ট খিনিৰ কাৰণে এন এ বি তো মানে বহুত এটা ভাল কৰি দিছে বুলি ক'ব পাৰি।
উম হম সেইটো হয়। কিন্তু এতিয়া সেইটোৰ বিনিময় বহুত কিবা কিবি অ বস্তু হৈ আছে যিবোৰ কমি আছে, যেনেকে এতিয়া এন এ পিৰ যোনখিনি খিনি ৰুল ৰুলচবোৰ ওলাইছে ন নিয়ম নীতি বোৰ সেইটোত মানে এতিয়া আমাৰ চাৰি বছৰ ডিগ্ৰী কৰি দিছে, কিন্তু সেইটোৰ কাৰণত এতিয়া বহুত কলেজেছ কলেজত ইউনিভাৰ্চিটিত ফাডিং নাই বা সিমান বিল্ডিং বা ক্লাছ ৰুম নাই য'ত ক্লাছবোৰ কৰাব পাৰে চাৰি বছৰীয়া। তাতে আৰু চাব গ'লে শিক্ষকহতৰ স্পেচিয়েল ট্ৰেইনিং লাগে ন সিহঁতে ৰিচাৰ্চ যেহেতু সেইটো কৰাব লাগিব ডিগ্ৰীত পঢ়ি থকা ষ্টুডেন্ট খিনিয়ে সেইখিনিৰো বহুত খিনি বহুত কলেজেত কম দেখা পোৱা গৈছে। সেইবোৰ অলপ যদি অ ঠিক কৰিব পাৰে তে মিল খাই যায়। এতিয়া আৰু এটা যোনটো মেইন কথা হৈ যায় যোনটো আমাৰ ডিজিটেল লাৰ্নিং কৰাই আছে সেইটো কাৰণত মানে চহৰৰ খিনি আৰু গাঁৱৰ খিনিত মানে এটা অ কি বুলি ক'ম পাৰ্থক্য এটা পৰি গৈছে, যত মানে চহৰ খিনিয়ে বেছি আগবাঢ়ি যাই আছে গাঁৱৰ খিনিয়ে পাৰা নাই উঠি আহিব।
সেইটোয়ে আচলতে সমান শিক্ষা হ'ব লাগে গাঁও বা চহৰ বুলি একো কথা নাই সমানে সকলোকে আগবঢ়াই নিব লাগে। কিন্তু এনেবি মাতে তই যিটো ক'লি ন চাৰি বছৰীয়া কৰ্চটো কাৰণে আমাৰ বহুত কিছুমান শিক্ষা শিক্ষকৰ ক্ষেত্ৰতো প্ৰব্লেম হৈছে সেইটো হয় আৰু কিছুমান এনেকুৱা হৈছে এন এ পি কাৰণে ডিগ্ৰীৰ ষ্টুডেন্টৰ কিতাপে উলিওৱা নাই যিটো আমাৰ নতুন কোৰ্চ আমাৰ আগবঢ়োৱা আগৰ কোৰ্চ হিচাপত আমাক বহুত খিনি এডভান্স কৰি দিয়া গৈছে ন ত' সেইটো হিচাপত মানে কিতাপ উলিয়াব পৰা নাই আৰু যাৰ কাৰণে বহুত শিক্ষাৰ্থীয়ে বহুত খিনি মানে অসুবিধাৰ সন্মুখীন হৈছে। যাৰ কাৰণে পৰীক্ষাৰ ক্ষেত্ৰত অসুবিধা পোৱা গৈছে, কাৰণ কিতাপ নহলেতো এনেকুৱা হয় ন যে টিচাৰ্ছৰে নো কি বুজাব। যি নোট থাকে সেয়াই বুজাব বা ফোনৰ পৰাই বুজাব। ত সেইটো ক্ষেত্ৰত এটা অসুবিধা কি যদিও এনেকি উঠি উঠি আহিছে নতুন প্ৰজন্মৰ কাৰণে কিন্তু শিক্ষাৰ ক্ষেত্ৰত অকনমান মোৰ মতেদি পিছ পৰি আছে কাৰণ যদি ষ্টুডেন্ট এজনে কিতাপৰ পৰা নপঢ়ি ফোনৰ পৰাই পঢ়িব লাগে ত' মোৰ মতেই দি সেইটো একো লাভজনক হোৱা নাই। কাৰণ ফোনত যিটো নোটছ দিয়ে সেই টো অলৰেডি মানে কোনোবাই হয়তো চাপি দিছে বা এ আই সোধা গৈছে ত' সেইটো হিচাপত মোৰ সুবিধা হোৱা নাই।
আৰু ফোনত যিহেতুটো দিয়া যোৱাৰ বিনিময়ত কি হৈছে কনষ্টেনলি মানে ষ্টুডেন্ট খিনিৰ ওপৰত তই নজৰ এটা দি ৰাখিব লাগিব বা চাই থাকিব লাগিব যে সিহঁতে ঠিক ভাবে কৰি আছে নে নাই। বা গোটেই কেলকুলেছন খিনি অনলাইন যোগেদি কৰাৰ সেইটোত এটা বেলেগ এটা চিষ্টেম পৰি যায় ত সেইবোৰ অলপ মানে- দিগদাৰি এটা পেলাই দিয়ে মানে শিক্ষকতো পেলাই ষ্টুডেণ্টতো পেলাই কব গ'লে। ত' সেই বস্তুতটো অলপ- চাবলগীয়া তাৰে বাহিৰে এতিয়া যিখিনিয়ে যিখিনি দুুবিধা আছে- যিখিনি মানে- দিগদাৰি হৈ আছে তাৰে বাহিৰেও যিখিনি ভাল খিনি যদি আমি চাব যাওঁ এতিয়া- এডুকেশ্যনৰ ক্ষেত্ৰত আমি ভাল বহুতখিনি ভাল পাই আছো বহুতখিনি প্ৰেক্টিকেল নলেজ পাই আছো। আৰু বহুত বে বিভিন্ন বস্তু আমি একেলগে শিকিব পাই আছো। যোনটো এটা বস্তু ভাল হৈছে এতিয়া বহুতে, অ- এটা মেজৰ হিচাপে লৈ লয় চাবজেক্ট। মেজৰ লৈ পিনে আৰু বেলেগ মাইনৰ চাবজেক্ট থাকে ত' মানে কিবা এটা দুটা চাবজেক্ট- একেলগেও কৰিব পাৰে, সেইটোও ভাল কথা হয় ক'ব গলে কোনোবাই কিবা বেলেগ- ভাষা শিকিব মন গ'ল বোলে সেই ভাষাটোতে কৰি পিনে বেলেগ এটা চাবজেক্টটো ল'ব পাৰে। ত' সেই হিচাপে সেনেকে চাব গলে বস্তুবোৰ ভাল হৈছে মানে।
হুম হুম সেইটোৱে, ঠিক আছে দে তই পিছত কথা পাতিম।
দেটাও। উম হম।